উম, শুনিছোঁ।
অ',
কি কৰি আছ?
এ, আছোঁ তই?
মই এইয়া এনে আছোঁ চাহ খালি নে?
খালোঁ, খালোঁ।
অ',
ভাল নে?
ভাল, ভাল তোৰ ভালনেই?
অ' ভালেই তই বহুত দিন অহা নাই ইয়ালে।
অ' মই যোৱায়ে নাই বহুত দিন যাম ৰবি এইকেইদিনতে। এ, মই হেৰিয়লে গৈছিলোঁ নহয় এ হেৰি
অ, এই সেইটোকে ক'বলে লৈছিলোঁ তেজপুৰলে গৈছ ছিলোঁ যে সেইকাৰণে সেই তাৰ পা অহা পিছতে তেজপুৰলে গ'লোঁ। তাৰপিছৰ পা এ, গা বেয়া হ'ল, কিবা হ'ল এনেকেই।
কেতিয়া গৈছিলি তেজপুৰলে?
তেজপুৰ মই এসপ্তাহমানৰ আগত গৈছিলোঁ।
অ' থকাকে গলি নে?
উম, দুদিনমান থাকিলোঁ।
অ' অ'
সেই যথেষ্টখিনি জেগা আছে নহয়, তাত চাবলে।
উম, কি, কি চালি ক'চোন?
ইচ কা কি, কি চালোঁ মানে অগ্নি নাম অ' অগ্নিগড় মন্দিৰ চালোঁ, অগ্নিগড় চালোঁ। তাৰপিছত উষা অনিৰুদ্ধৰ
অ' অ'।
অগ্নিগড় তাত, তাত চালোঁ তাৰপিছত মহাভৈৰৱ মন্দিৰ। ভৈৰৱ মন্দিৰ মহাভৈৰৱ মন্দিৰত যে শিৱ লিংগ এটা আছে। অ' শিৱ মন্দিৰ মানে, শিৱৰ মূৰ্তি এটা আছে ইমানেই ডাঙৰ। মূৰ্তি নহয় এইটো কি বুলি যে কয় অ' মূৰ্তি আৰু নহয়, নহয় শিৱ মূৰ্তি।
অ' অ'
শিৱ মূৰ্তি বগাকে ধুনীয়াকে বনাই থোৱা আছে মই তাত আলুকচিত্ৰওঁ ওঠিছোঁ। সেয়া ফটোৱে সেয়া আলোকচিত্ৰই দিছিলোঁ মই।
অ' দেখিছিলোঁ বাও সামাজিক মাধ্যমত।
অ', দিছিলোঁ মই সামাজিক মাধ্যমত, তাৰপিছত তোৰ আক-
বহুত ভাল লাগিলে চাগে সেয়া চাই।
অ ভাল লাগিলে তোন আকৌ, আৰু তাত যে মই ইমান দেৰি ৰখিছোঁ। তথাপিতো মোৰ মানে মনটো পুৰ হোৱা নাই, তাত আৰু থাকো আৰু থাকো লাগিছে। আৰু তোৰ মোৰ মনটো মানে পূৰা, মানে কিবা ভাল লাগি গৈছে গম পাওঁ নে।
অ।
বহুত ভাল লাগিলে।
তেজপুৰলৈ গৈ এনেও ভালেই লাগে বাৰু।
অ। তাৰপিছত আকৌ এদিন, শি শিক্ষামূলক ভ্ৰমণ টাইপত গলোঁ। মানে তোৰ উম এই উম হেৰি তাত দৰং কলেজো আছে নহয়।
অ দৰং কলেজ অ।
অ দৰং কলেজত এদিন এ ভালকৈ চাই আহিছোঁ মানে এনেই।
অ অ।
তাৰপিছত আকৌ তেজপুৰ ই মই তেজপুৰ বি
বিশ্ববিদ্যালয় অ। বিশ্ববিদ্যালয় বহুত ডাঙৰ নহয় তেজপুৰ বিশ্ববিদ্যালয়খন গোটেইখন। চালি নাই?
গোটেইখন চালোঁ, মোৰ পাঁচ ঘণ্টামান লাগিছে। মানে কথাবোৰ জানি বুজি মানে এনেকে হেৰি কৰি, ইটো সিটো এনেকে, এইটো লাইব্ৰেৰী লাইব্ৰেৰীত সোমাই কিবা কিতাপ পত্ৰ চাইছো, এনেকে মানে তাত মোৰ পাঁচ ঘণ্টামান লাগিছে টোটেল। তাৰপিছত আকৌ দৰং, উ দৰং- ডাঙৰ বাৰু, কিন্তু তাত
বাহিৰ বাহিৰৰ মানে সোমাই যোৱা পিছতে কিমান ধুনীয়া দেখিছেনে পৰিৱেশটো?
অ বহুত ধুনীয়া, ফুল আছে তাত। গছ গছনিৰ পৰা ধৰি, অ। আ মানে তোৰ পৰিৱেশটো বহুত ধুনীয়া, তাত তোৰ শান্তিপ্ৰিয় পৰিৱেশ মানে। তোৰ তাত পঢ়িবলে মন গুচিয়ে যাব মান।
উম, তেজপুৰ বিশ্ববিদ্যালয়ৰ বুলি ক'লে মানে বেলেগ এটা অনুভৱ হয়।
অ। আকৌ মই ভাবিছিলোঁ দৰং, সেয়া দৰং চালো নহয় দৰং কলেজ।
অ।
তাৰপিছত আহি হেৰিয়লৈ আহিলোঁ, উম তোৰ বিশ্বনাথ ঘাট। বিশ্বনাথ চাৰিআলি, তাৰপিছত বিশ্বনাথ ঘাটত হেৰি তাত ডাঙৰ ডাঙৰ শিল আছে নহয় দুটা শিল দুটা- শিল আছে গম পাৱ, তাত এটা বৰলা শিল আৰু এটা বৰলি শিল বোলে।
অ'।
তাৰপিছত ওপৰত তোৰ কিবা পূজা কৰি থৈছিলে নেকি। বন্তি চন্তি জ্বলি আছে। আকৌ সেই বিশ্বনাথ ঘাট অ, বহুত ভাল লাগিলে আৰু বিশ্বনাথ ঘাটত- হেৰি এটা মানে শিৱ মন্দিৰ শিৱ লি হেৰি এটা বনাই থোৱা আছে তাতো। ধুনীয়াকে। আৰু তোৰ দূৰৰ পৰা চাবলৈ ল'লে যে এই সচা- স -সচা শিৱ বাবাই যে আছে তাত। শুৱা নিচিনা লাগে গম পাও, বহুত ভাল লাগে। আৰু শিলবিলাকত মানে তাত শুবও পৰা নিচিনাকৈ আছে মানে। পিছফালে, আমি জোনফালৰ পৰা এনেকে হেৰী কৰ তাত - তাত শুবও
পিস্তলান খটাৰ পৰিৱেশটোও ভাল।
অ, বহুত ধুনীয়া আৰু তাত মন্দিৰ- চন্দিৰ আছে নহয়।
অ, আৰু মানে এতিয়া এই গৰম দিনত গৈ বহুত ভাল লাগে।
ভাল লাগে আকৌ, মই বনভোজ- বনভোজ মানে আমি যোনকেইজন গৈছিলোঁ। সেইকেইজন বনভোজ খোৱা নিচিনাকৈ খাইছো।
অ, অহ।
সেইয়া। তাৰপিছত আকৌ তাৰপা আহা- আহোতে তাৰপিছত নাৰায়ণপুৰত থাকিলোঁ।
অ, নাৰায়ণপুৰত
অ, কলাক্ষেত্ৰ চালোঁ। লেটেকু পুখুৰী কলাক্ষেত্ৰত বহুত ডাঙৰ গম পাওনে? কলাক্ষেত্ৰখনো ডাঙৰ। অ, এতিয়া বহুত ধুনীয়াকে সজাইছে অ। আৰু মই ভবা নাছিলো যে, এইফালে সোমাই সিফালেদি ওলাই যাম বুলি। মই-মই ভাবিছো এইফালিদি সোমাইছো চাগে মই এফালিদি ওলাম নেকি? মোৰ মানে সেই ৰাস্তাই খেলি- মেলি লাগি গ'ল। তাৰ পিছত কৰ গাঁৱৰ মানে ৰাস্তা, গাঁৱৰ নিচিনাই মানে গাঁৱৰ ৰাস্তা। টা এটা দি ওলাই গ'লো। মোৰ মানে জেগাটো খেলি মেলিয়েই লাগি গ'ল। তাৰপিছত আকৌ, মানুহ এজনক সুধি পিনি আহিছোঁ।
অ- উম।
মানে বহুত ডাঙৰ এলেকা। প্ৰথমতে তোৰ, প্ৰথমতে সেই ভালেই, মেইন ৰাস্তাৰ পৰা অকণমান আহিব লাগে। মেইন ৰাস্তাৰ পৰা সোমাই যাব পাৰি, তাৰ পিছত আকৌ গাঁৱৰ ৰাস্তা এটা ওলাই গ'লো। মোৰ ভয় লাগি গৈছে ন।
অ।
সেইটোও হৈছে আকৌ।
হয় বাৰু কেতিয়াবা, এনেকোৱা।
উম, আৰু মই সেই প্ৰথম কৈছো।
অ, প্ৰথম গ'লে অকণমান অসুবিধা হয়। চিনি পালোও মানে কেতিয়াবা অকণমান খেলি মেলি লাগি যায় যে।
মেলি-মেলি লাগে। মই আকৌ যোৱাই নাছিলোঁ যে, অছিনাকি তাতেই। আৰু সিফালেও ৰাস্তা আছে। মানে চবফালে ৰাস্তা আছে।
অ, কোনফালে সোমাম। কোনফালে ওলাম এনেকুৱা।
অ, তেতিনেকুৱা অ, আকৌ পুখুৰী এটা যে আছে ডাঙৰ।
অ।
তাত মাছ আৰু কাছ বহুত আছে গম পাও নে?
উম।
মাছবিলাকে - মাছবিলাকক খাবলৈ দিলে কিবা কিমান মানে মাছ দেখিছো নহয়। তাৰপিছত আকৌ কাছ এজনীকো দেখিলোঁ।
অ।
সেই মানুহবিলাকে কৈছে মানে কাছ দেখিলে, ভাগ্যশালী এনেকে বুলি কয় বোলে। মানে কাছ বিলাক সোনকালে নোলায়টো।
অঁ'।
সেই কাৰণে। তাপিছত আকৌ সেই এই নাৰায়ণপুৰত যে বৌদ্ধ মন্দিৰ এটা আছে।
অঁ এতিয়া নতুনকে বনাইছে বৌদ্ধ মন্দিৰটো। আজি হ'ল বাওঁ, উম।
তিনি বছৰমান হ'ল বুলি কৈছে। তাপিছত হেৰি হেৰি ভিতৰলে আছে কিন্তু মানে এইবোৰ মন্দিৰ- আঁ মানে ৰাস্তা এটা কাষতে নাই একেবাৰে।
অঁ এই বৰপথাৰ চাইডত আছে।
অঁ বৰপথাৰ ছাইডত আছে আৰু ধুনীয়া জেগা কণো, মানে গাঁৱৰ- পৰিৱেশৰ মাজত আছে আৰু।
অঁ অঁ।
তাপিছত আক-
তাতো চাবলগীয়া বহুত আছে ন।
আছে অঁ। তথাপিতো বৌদ্ধ হেয়ৰ আমি ইমান নাজানো যে, ধৰিব পৰা নাই। কৈছে যদিও মানে মানুহ এজনৰ বাখ্যা কৰি গৈছে, তথাপিতো মই বুজি পোৱা নাই কিছুমান কথা।
অঁ ধুনীয়াকে বুজাই দিয়ে।
বুজাই দিয়ে অঁ তই ক'লেই হ'ল দাদা মানে এয়া কি হয়? এনেকে সুধিলেই হ'ল, এইয়াক- কি এয়া কেনেকুৱা কৰ' পৰা সৃষ্টি হৈছে এইবোৰ চব কৈ কৈ দিছে, আৰু এটা লিখ- খাও আছে বাৰু।
অঁ আৰু বুজাই দিলে ভাল মানে তেতিয়া বুজিবলে।
তিটো মই যিমান জেগালে গৈছো, প্ৰতিটো জেগাতে তোৰ- মানে পাস্ৰাৱগাৰ শৌচাগাৰ এইবোৰ মানে চব আছে গম পাৱ। মই ভাবিছিলো বৌদ্ধ মন্দিৰটো তাত থাকিব লগা নহয়, কাৰণ- উম' গাঁৱৰ মানুহ গাঁৱৰ ভিতৰত আছে। তাত থাকিব লগা নহয় চাগে এনেকে বুলি ভাবিছিলোঁ, কিন্তু তাততো মানে বহুত চফা চিকুণকে ৰাখিছে। সেইটোৱে মোৰ মানটো মনটো ভাল লাগিছে আৰু। আৰু গছ গছনিবোৰ তেনেকে কটা নাই মানে কাষতে গছ গছনিবোৰ আছে তথাপিতো মানে কটা নাই। চাফ চিকুণকে ধুনীয়াকে ৰাখিছে।
অঁ'।
তাপিছত তোৰ সেয়াই আৰু।
এনেকুৱা ঠাইলে গ'লে মনটোৱে ভাল লাগি আহে।
ভাল লাগি যায় অঁ। মানে মোৰতো দিন মোৰতো পাঁচ দিন মান লাগিছে ন।
অঁ তাত দুদিন থাকিলি তাৰ পৰা আহি ইয়াত থাকিলি।
অঁ নহয় নহয় তেজপুৰত মই তিনিদিন থাকিলোঁ।
অঁ, অঁ অঁ।
তেজপুৰত মানে হেৰি হ'ল আকৌ এ এভিনটোৰ সেই- এম কলেজ বিলাক চাওঁতেই গ'ল। এদিন বিচনাত- অঁ এক এদিন অগ্নিগড় মহাভৈৰৱ মন্দিৰ, ভৈৰৱ মন্দিৰ সেয়া চালো, - আকৌ এদিন হেৰিয়লে গ'ল, এইটো- উম, বিশ্বনাথ ঘাটৰ অকণমান দূৰ হয়তো। অকমান দূৰ যে সেইকাৰণে এদিন হে অ। তাৰপা ছা আহি চালোহি অ উম উম।
উম।
সেয়া। ভাল লাগিলে দেই বহুত ধুনীয়া লাগিলে মানে, আও - আও এনেকোৱা জেগাবিলাক মানে যাব লাগে, মানে - এ গৈছ ইমান দেৰি মই আছো ইমান দেৰি চাইছো তাৰপিছতো মানে মোৰ যে - আমনি লগা নাই। ইটোৰ পিছত সিটো কথা মানে শিকি থাকিব পাৰি। আৰু তো মহাভৈ তেজ
বেলেগ একো মনলে নাহে।
অ একো ঘৰৰ কথা যে মোৰ মনতেই পৰা নাই। তাৰপিছত আকৌ মহাভৈৰৱ মন্দিৰত যে মই যে কৈছিলো মূ মূৰ্তিটো আছে বুলি, -
অঁ।
মূৰ্তিটো গৈয়ে দেখি মানে, - তা পিছত ভিতৰলে গৈ থাকিলে সে সে উম হেৰি - মানে গৰু গৰু গৰুৰ পোৱালি এটা সেই মূৰ্তি আছে।
অ।
তাত ইমানেই মানুহ বিলাকে মানে বন্তি দিছে তোৰ গোটেই - লাইটিং দিয়া নিচিনা হৈ গৈছে মানে। গোটেই পোহৰ কৰি ৰাখিছে, তাত ভিতৰলে গ'লে - অ এতিয়া, এতিয়া বেছি কেলে জানো?
মানে বন্ধৰ দিন হৈছে যে।
অ বন্ধৰ দিন যে, তাৰপিছত আকৌ কৈছে সেই শাওনৰ মাহত বোলে বেছি হয়।
অঁ।
শাওণ মাহত সেই হে সোমবাৰৰ দিনটো বোলে - উম, সোমবাৰ গিদিনা বোলে থাকিব নোৱাৰি তাত। মানুহে মানুহৰ পৰা বোলে, উম। আকৌ আগফালে প্ৰতিমূৰ্তি বিলাক আ আছে নহয়।
অঁ।
আগফালে তোৰ তাতো আলোকচিত্ৰ তুলিব পাৰি।
অ।
তাত সেয়া আক। তাকে সেইয়াই আৰু।
তাকে গৈ বহুত ভাল লাগিলে আও।
ভাল লাগিল অ ভাল লাগিল, যথেষ্ট ভাল লাগিল। যাম হা এদিন তো তোকো লৈ যাম মই এদিন, অ অ। তাকেহে, বাৰু হ'ব দে তেতিয়া।
অ অ বাৰু হ'ব, মাজে মাজে ফোন কৰি থাকিবি।
অঁ অঁ হ'ব, কৰিম বাৰু।
অঁ।
উম উম, হ'ব দে।
হব।